অ', কোৱা।
অ', হাই কি খবৰ?
মোৰ ভাল, তোমাৰ কি খবৰ?
মোৰো ভাল, পিছে, হয় পিছে মই আজি এনে আছিলো ভাবিলো তোমাৰ লগত অ' কথা এটা আলোচনা কৰোঁ। কথাটো হৈছে, বৰ্তমান-বৰ্তমান সময়ত মানুহবোৰ বেছিকে মোবাইল ফোনত সময় কটাব ল কটোৱা হৈছে, তুমি সেই কথাটো মন কৰিছানে?
অ', মই মন কৰিছো, আজিকালি মানুহ বিলাকে বহুত বেছি ম'বাইলত আ সক্ত হৈ গৈছে, তেওঁলোকে বহু সময় মোবাইলত কটায়
হয়, আ আজিকালি অ', তুমি কোন শ্ৰেণীৰ মানুহ যেনেকে আ সৰু ল'ৰা ছোৱালী নে মধ্য যিখিনি মানুহ আছে, এডাল্ট নে প্ৰাপ্ত বয়স্ক, কোন শ্ৰেণীৰ মানুহে মোবাইল কটায় বুলি তুমি ভাবা?
আজিকালি দৈনন্দিন জীৱনত বেছিভাগ ছাত্ৰসকলে, যোনবিলাক আমাৰ অ'। য়ং বুলি যে কয়, অ' যুৱক যুৱতী, তেওঁলোকে বেছিকে মোবাইল ফোনত সময় কটায়।
হয়, তুমি ঠিকেই কৈছা, বৰ্তমান সময়ত যুৱক যুৱতী সকলে তেওঁলোকৰ জীৱনৰ মূল্যৱান সময় ম'বাইল ফোনত কটাব বলগীয়া-কটাবলীয়া হৈছে যেন আ, আমি লক্ষ্য ক্ষ কৰিছোঁ, তাৰ কাৰণ মানে মেইন কাৰণ তুমি কি বুলি ভাবা যে বৰ্তমান সময়ত যুৱক যুৱতী মোবাইল ফোনত বেছি আসক্ত হৈ পৰিছে।
কি কৈছা তুমি?
বৰ্তমান সময়ত যুৱক যুৱতীসকল মোবাইল ফোনত বেছি আসক্ত হৈ পৰিছে, তাৰ কাৰণ তুমি কি বুলি ভাবা?
কি কৈছা আৰু এবাৰ ক'ব পাৰিবা নেকি?
হয় হয়, নিশ্চয় পাৰিম। বৰ্তমান সময়ত মোবাইল ফোনৰ আস-মোবাইল ফোনৰ প্ৰতি থকা আসক্তি কি কাৰণ তুমি কি বুলি ক'ব বিচাৰা?
বৰ্তমান সময়ত মানুহ বিলাকে বেছিকে মোবাইলখন তো অ' চাই কাৰ মোবাইল ফোনত আজিকালি সকলো বস্তু পোৱা যায়। মানুহে আহ ভিডিঅ' আৰু ইন্টাৰনেট এইবিলাক ব্যৱহাৰ কৰে। সেইকাৰণে মই ভাবোঁ আৰু ল'ৰা ছোৱালী বিলাকে যোন বিলাক যুৱক যুৱতী স্কুল বিদ্যয়ালয়লৈ যায়। তেওঁলোকে কলেজত যায়, তেওঁলোকে অনলাইন ক্লাছো কৰে আৰু মোবাইলত বহুত কিছু মানে অ' প্ৰশ্ন কাকতো পোৱা যায়। আৰু বহুত ধৰণৰ মানে বাট আঁতৰি পোৱা যায়। সেইকাৰণে মই ভাবোঁ যে মানুহ বিলাকে বেছিকে মবাইল ফোনত আসক্ত হৈ গৈছে।
হয়, মই ভাবোঁ বৰ্তমান সময়ত আহ কিছুমান যুৱক যুৱতী যিসকল তেওঁলোকৰ আহ পঢ়াৰ বাহিৰে কিছুমান এনে এ ৰীলচ স্ক্ৰল কৰি কিছুমানে সময় কটাই ভাল পায়। কিছুমানে হয়তো মূল্যৱান সময়ত তেখেতে বহুতো দৰকাৰী বস্তুবোৰ চায়। আৰু সেইকালি মোবাইল ফোন বহুতো তথ্য আহ উপলব্ধ হয়। ইণ্টাৰনেটৰ সহায়ত আমি অতি সহজতে বহুতখিনি বস্তু মোবাইল ফোনত টে পাই যাওঁ মানে পাবলৈ সক্ষম হৈছোঁ। মই সেইটো বুলিয়ে ভাবোঁ।
উম।
পিছে আহ। মোবাইল ফোন ব্যৱহাৰ কৰাতটো কেৱল বেয়াই হ'ব পাৰে বুলি বুলি তুমি ভাবা নেকি?
কি কৈছা?
মোবাইল ফোনৰ প্ৰতি আসক্ত হোৱাত টো বেয়া বুলি তুমি ভাবা নেকি?
ম'বাইল ফোনৰ তাৰপিছত!
হয় মোবাইল ফোন ব্যৱহাৰ কৰাটো অ বেয়া প্ৰভাৱ বুলি তুমি ভাবা নেকি?
হেল্ল' অ কোৱাচোন আৰু এবাৰ।
হয় হয় মই কব বিচাৰিছো। মোবাইল ফোন ব্যৱহাৰ কৰাটো কেৱল বেয়াহে হব পাৰে নেকি? ইয়াৰ ভাল। দিশ কিছুমান থাকিব পাৰে নেকি।
নিশ্চয়। আছে মোবাইল ফোন অকল বেয়া নহয় মোবাইল ফোনৰ বহুতো ভাল দিশ আছে।
হয়। যেনে অ যদি আমি কব বিচাৰো অলপ আগতে আমি আলোচনা কৰিছো যে আজিকালি পঢ়া শুনাৰ প্ৰায়ভাগ তথ্যই আমি মবাইল ফোনৰ জৰিয়তে লাভ কৰো নহয় জানো?
অ', ঠিকেই কৈছা। আৰু আমাৰ যেতিয়া ক'ভিডৰ সময়ত, ল'ৰা-ছোৱালী আমাৰ ছাত্ৰবিলাক-ছাত্ৰ ছাত্ৰ-ছাত্ৰী, সকলোৱে মোবাইলতে, তেওঁলোকে আ মানে ক্লাছ কৰিছিলে, ম'বাইলতে পৰীক্ষা দিছিলে সেইকাৰণে ম'বাইলটো আমাৰ কাৰণে বহুত উপকাৰী আছিলে সেই সময়ত।
হয়। কিন্তু অ মোবাইল ফোনৰ অ বৰ্তমান সময়ত যি হাৰত মানুহে ব্যৱহাৰ কৰে তুমি ভাবা নেকি যে আহ এইটো হাৰত ব্যৱহাৰ কৰিব নালাগে, তাতকৈ অলপ কম ব্যৱহাৰ কৰিব লাগ
মই, মই মই নাভাবোঁ, মই ভাবোঁ যে মবাইল ফোন বেছিকে ব্যৱহাৰ কৰিলে, মবাইল ফোনৰ শক্তি হৈ যায়, মবাইল ফোনৰ অভ্যাস হৈ যায়। তেতিয়া আমি আমাৰ কোনো বস্তুত মন নালাগে, পঢ়িব মন নাযায় আৰু বহুত পুৰণা ম'ব ম'বাইল বেছিকে চালে আমাৰ বেমাৰ-আজাৰো হয়। তুমি জানা নেকি আমাৰ কি কি বেমাৰ হ'ব পাৰে বেছিকে ম'বাইল চালে?
হয় নিশ্চয়, আ' যেনেকে আমি যদি ম'বাইল ফোনৰ প্ৰতি আসক্ আসক্ত হৈ যাওঁ, তেতিয়া আমাৰ বিশেষকে চকুৰ বেমাৰ হ'ব পাৰে। আমাৰ ৰাতি টোপনি নহ'ব পাৰে, যদি আমি বেছি দেৰিলৈকে ম'বাইল ফো ফোনটো ব্যৱহাৰ কৰোঁ।
উম।
আৰু আমাৰ মূৰ-মূৰৰ বিষো হ'ব পাৰে। পিছে আজিকালি তুমি কিমান সময় ম'বাইল ফোনত কটোৱা?
কি কৈছা?
হয়, মই কৈছোঁ, পিছে তুমি ম'বাইল ফোনত সময় কটাই ভাল ভাল পোৱা নে?
হেল্ল'
হয়, শুনি পাইছানে?
অ', এতিয়া শুনিছোঁ, কোৱাচোন আৰু এবাৰ।
হয়, মই ক'ব বিচাৰিছোঁ, যে তুমি ম'বাইল ফোনত কিমান সময় অ' দিয়া?
মই বেছি নিদিওঁ, কাৰণ ম'বাইল ফোন চাই মোৰ বহুতো মানে মানে শৰীৰত অ'-অ' মানে সমস্যাৰ সৃষ্টি হৈছিলে, সেইকাৰণে মই দুই তিনি ঘন্টা এতিয়া দিওঁ, মই আছিলে আগত আগতে মই বহুত ম'বাইল চাইছিলোঁ, এতিয়া নাচাওঁ, মই কমাই দিছোঁ, নিয়ন্ত্ৰণত ৰাখ ৰাখিছোঁ।
হয় নিশ্চয়, নিয়ন্ত্ৰণত ৰাখিব লাগে, যদিও ম'বাইল ফোনটো আমাৰ অতিকৈ প্ৰয়োজনীয় আহিলাৰ ভিতৰত পৰি যায়, তথাপিও আমি অভ্যাস হ'ব দিব নালাগে, ইয়াক আমি নিয়ন্ত্ৰণ কৰি ৰখাটো বেছি দৰকাৰ।
হয় ঠিকেই, অ', তুমি ঠিকেই কৈছা, বাৰু তুমি কিমান সময় ম'বাইলত কটোৱা?
আ মই বহুত সময় কটাইছিলোঁ, কিন্তু বৰ্তমান সময়ত মই বহুত খিনি কমাই দিছোঁ, কাৰণ, অ' মই ভাৱোঁ, আ অতিৰিক্ত ম'বাইল ফোনৰ ব্যৱহাৰে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে, বিভিন্ন বেমাৰ আজাৰো সৃষ্টি কৰে, সেই সেইটো কাৰণে মই বৰ্তমান সময়ত মোবাইল ফোনৰ ব্যৱহাৰ বহুত কমাই দিছোঁ।
অ', এইটো তুমি ঠিকেই কৈছা। মবাইল ফোন চালে কি হয়, মোৰ লগত মই যেতিয়া বহুত বেছি মবাইল চাইছিলো, তেতিয়া মোৰ মাথাৰ বিষ আৰু টোপনি নহয়, চকু বিষাই থাকে। এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈছিলে মোৰ লগত, সেইকাৰণে মই নিয়ন্ত্ৰণত ৰাখিছিলো। বাৰু তুমি কিয় মোবাইল চোৱা মানে, মবাইলত তুমি কি কি কৰা?
হয় মই মোবাইল ফোনটো অ' অ কি কি উদ্দেশ্যত ব্যৱহাৰ কৰো তুমি সেইটোয়ে জানিব বিচাৰিছা নহয় জানো?
অহ।
হয় হয় মই বিশেষকৈ আহ অধ্যয়নৰ বাবে মোবাইল ফোন ইউজ কৰো যেনেকে বৰ্তমান সময়ত কিছুমান অনলাইন আহ কৰ্চ আমি কিনিব পাৰো সেইবোৰৰ পৰা আমি বহুতো বস্তু সহজতে লাভ কৰিব পাৰো যিখিনি আমি আ, অফলাইন কৰিলে আমাৰ বহুতো সময় বি, নষ্ট হয় বুলি মই ভাবোঁ, অনলাইনত আমি অতি সময়তে আৰু ঘৰতে বহি বস্তু খিনি বুজিব পাৰোঁ বুলি, মই মোবাইল ফোন ইউজ কৰোঁ।
অ', এইটো তুমি ঠিকেই কৈছা মবাইল ফোনত যেতিয়া আমি ক্লাছ কৰোঁ, তেতিয়া আমাৰ সময়তটো বহুত বাছি যায়। আৰু কি হয় জানানে? মোবাইল ফোনত যেতিয়া আমি পঢ়ো আ মই এতিয়া মোবাইল ফোন পঢ়ো, মোবাইল ফোনত অ-অলপ পঢ়োঁ, কাৰণ কি হয় আজি কালি কিতপবোৰ মানে কিনিবলৈ যদি পুথি যাওঁ ইমান দাম লয়, পাঁচশ ছয়শ হেনেকোৱাকে লয়। কিন্তু মবাইল লত কমতে পোৱা যায় কিন্তু। কোৱেইছন, অ' প্ৰ-প্ৰশ্নকাকত এইবিলাক বহুত কমতে পোৱা যায়। সেইকাৰণে আজিকালি যুৱক যুৱতীবিলাকো, সেইকাৰণে মোবাইল চোৱাতো অলপ বেছিকে বৃদ্ধি কৰ বেছিকে চাই সেইটোও এটা কাৰণ বুলি ভাবো মই
হয় তুমি ঠিকেই কৈছা প বৰ্তমান সময়ত কিতাপবোৰৰ আহ দাম বহুত বৃদ্ধি হৈছে যাৰ ফলত আমি মোবাইল ফোন ইউজ কৰিবলৈ ধৰিছোঁ সেইটো এটা মেইন কাৰণ হয় আৰু তুমি আৰু এটা কথা কৈছা যে বহুতখিনি সময় আমি আহ বচাব পাৰো যেনেকে আমি যদি অফলাইন অফলাইন যদি কিবা এটা কৰিব যাওঁ আমি বহুতখিনি সময় অহা যোৱাৰ নামত ব্যায় কৰো যিখিনি সৈতো আমি ঘৰতেই মোবাইল ফোনৰ জৰিয়তে সহজতে পাই যাওঁ নিশ্চয়কৈ
এইটো ঠিকে কৈছা তুমি আৰু আ কি হৈ জানা নে আ ম'বাইল ফোন টো বেয়া নহয় কিন্তু আমি যদি তাক নিয়ন্ত্ৰণত ৰাখো আৰু আমাৰ প্ৰয়োজনৰ কাৰণে ব্যৱহাৰ কৰো কিন্তু আজিকালি যুৱক যুৱতী বিলাকে ৰিল চাই বহুত বেছিকে ইণ্টাৰনেটত আ মানে ভিডিঅ' চাই থাকে এইবিলাকৰ কাৰণে মোবাইলৰ আসক্তিটো বাঢ়ি যায় মবাইল এডিকচন হৈ যায় কাৰণে তেওঁলোকৰ কি হয় আহ পঢ়া শুনাত মন নাযায় আৰু কিয় হয় নিজৰ দৃষ্টিশক্তিও কমি যায় চিন্ত ধাৰা বেছিকে কব নোৱাৰে তেওঁলোকে কৰিব নোৱাৰে এইটো বহুত বেছি আহ মানে সমস্যাৰ সৃষ্টি হয় যায় সেইকাৰণে আমি সদায় মোবাইল ফোনটোত নিয়ন্ত্ৰণত ৰাখিব লাগে
অ হয় নিশ্চয় তুমি যদি তোমাৰ বন্ধু বৰ্গক উপদেশ দিব বিচাৰা মোবাইল ফোনৰ আসক্তি কমাবলে তুমি কি ক'ব বিচাৰিবা?
মই ক'ব বিচাৰিম যে মোবাইল ফোনটো আমাৰ প্ৰয়োজ হয়, আমাক প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগে কিন্তু অতিৰিক্ত ব্যৱহাৰ কৰিব নালাগে যাতে তাৰ মবাইল ফনেদি আমাৰ আমাৰ অ সমস্যাৰ সৃষ্টি হয় আমাৰ অ অনিষ্ট হয় অ।
হয় অ মইও তোমাৰ লগত একমত হয়, আজি তোমাৰ পৰা বহুত খিনি জানিব পাৰিলো তাৰ বাবে তোমাক বহুত বহুত ধন্য বাদ।
উ তোমাকো বহুত বহুত ধন্যবাদ মইও বহুত কথা জানিব পাৰিলো। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
পিছতকে আমি আৰু কথা পাতিম।